হেল্লো' অ এইবাৰ শুনি পাইছো। তই শুনি পাইছ নাই?
মই শুনি আছোঁ। কি এ আছোঁ এনে, তই?
ময়ো এনে আছোঁ। এয়া মানে এই বাহঁতৰ ঘৰলে যাম।
অ তোৰ তাকচি কম্পলিট নাই হোৱা নেকি?
হা
সেইবিলাক নকবি আকৌ
টাস্কৰ কথাই কৈছোঁ মই।
কোনটোত টাস্ক, সেই কিবাটো নে? উম স্কুল স্কুলৰ পৰা দিয়াতো নে? সেইটো কমপ্লিট হোৱা নাই বাৰু। সেইটো আজি ৰাতি মানে সেই কমপ্লিট কৰিব লাগে তাৰ পাছত জমা কৰি দিম।
অ তোৰ পাঁচটা অ শুনি আছোঁ শুনি আছোঁ মোৰ এ সেইদিনা আশীজলৈ কৰিলো এনেই গ'ল এতিয়া আৰু চাৰিটা আছে সেইটো কৰা মোৰলে মই কৰিলে কাৰোলে ফোন নাযায়।
অ অ
লোকে অ মোৰ লোকে কৰিলে ফোন আহে।
অহ
কিবা তোৰ আইডিটো কিবা হৈ থাকে হেনো।
অ সেই অ অ মানে স্কুলৰ স্কুলৰ পৰা সেইটো ইমান ভাল কিবা নহয় যে
অ অ অ
ই ভাল ৱেবচাইত নহয় যে স্কুলৰ পৰা দিয়াতে। সেইকাৰণে হয়। আজি কি কি কৰিলি কচোন বাৰু তই
মই মানে দিনটো? দিনটোতো ৰাতিপুৱা উঠিলো ভাত খালো।
অঁ
তাৰপিছত তোৰ ভাত খাই গাড়ী ধুলোঁ।
অ
গাড়ী ধুই মেলি আকৌ বাইক ধুলোঁ।
অ
বাইক ধুই লৈ তোৰ অলপ দেৰি শুলোঁ। শুই উঠি অকণ পঢ়িলো আকৌ।
অ', অ' পঢ়িলো, পঢ়িলো তাৰপিছত পঢ়া পিছত আ আকৌ শুলোঁ।
অ'।
শুই পেলাই তাৰ পিছত উঠি পেলাই অলপ বাহিৰত বহি মানুহৰ লগত কথা পাতি গান শুনি আছিলো ফোনত।
অ' অ' দে, ভালে হ'ল।
ত, তই কি কৰিলি দিনটোত?
মই ৰাতিপুৱা কম নি?
অ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰ।
এই কালি ৰাতি বাৰটা বাৰ কব গ'লে মানে মই শুলো। মানে শুই শুই শুই শুই শুই মানে আকৌ এ আজি কিবা পাঁচটা বজাত উঠিছো ফাৰ্ষ্ট টিপ
পাঁচটা ৰাতিপুৱা
অ তাৰপাছত উঠিলো উঠি পেলাই আকৌ টোপনি লগাৰ কাৰণে আৰু আকৌ শুই গ'লো।
আকৌ শুলি অ', মোট সেইটো মোট অ'।
সেইটো মানে মোৰ সেই ডেইলি ৰুটিন হৈ যায় দুৱাবাৰে
অ', অ'।
তাৰপিছত চাৰে পাঁচটাত আকৌ মানে উঠি পেলাই আকৌ মানে এই ঘৰ সিটো সিটো কামটো কৰি লও মানে।
অঁ'।
ইটো সিটো কামটো কৰাৰ পিছত মানে সেই পোৱালিটোক অকখন পঢ়ালো। পঢ়ালো তাৰপাছত আকৌ মানে কিবা হেৰি কি কয় পোৱালিটো পঢ়া
খালি, পোৱলিটোক পঢ়ালি অ'।
অ' তাৰপিছত মানে সেই গৰু এৰাল দিলো।
গৰু এৰাল
অ' গৰুটো এৰাল দি দি গৈ গৈ পেলাই মানে তাত এই, লেটেৰা লাগিলে। লেতেৰা লগোৱাৰ কাৰণ লেতেৰা লাগিলে সেই লংপেনত অ'।
অ' অ'।
সেইটো লংপেণ্টত লগা কাৰণে মানে ধুলো অকণ সেইটো ধুই পেলাই আকৌ হাত ভৰি ধুলোগে। তাৰপিছত আকৌ মানে সেই ছাগলীটো এৰাল দিলোগে। ফাৰ্ষ্টত আকৌ সেই ছাগ অ ছাগলী সেই ঘঁৰালৰ দৰ্জাটো খুলিলো।
উম।
দৰ্জাটো খুলি পেলাই আকৌ মানে সেই ৰছীটো খুলিলো, ৰছীটো খুলি পেলাই আকৌ সেই জখলাটো দিলো, জখলাটো দি পেলাই সিহতক আকৌ বান্ধিলো। বান্ধি পেলাই আকৌ মানে কিবা অ' তাৰপাছত নমালো নমাই পেলাই আক কৌ সিহঁতক লৈ গ'লো লৈ গৈ পেলাই সি বাৰী ওচৰতে কিবা এৰালটো দি দিলো।
আ' আ।
এনেকা দিলে দিওঁতে দিওঁতে মানে সি চাৰে সাতটা মান বাজিলে।
চাৰে সাতটা অ'।
অ চাৰে সাতটা মান বজাৰ পাছত মানে সেই আমাৰ ভতিজা, মানে সেই ভতিজা ছোৱালী জনী মানে স্কুল যাব লাগে।
আ আ আ
মানে মই চিঞৰি দিলো যে ৰেডি হ'ব টাইম হ'ল সিহঁতে ৰেডি হ'ল। ভাত চব্জি ইহঁতে খালে তাৰপাছত ব বৌও যাব হল। বৌ গ'ল মই অকলে ঘৰত থাকিলো আজি। তাৰপাছত অ' অকলশৰীয়া। অকলশৰীয়া থকাৰ পিছত মানে সেই অকণ দেৰি থাকিলো মবাইল চালো সিটো চালো সিটো চালো মানে হল আৰু, তাৰপিছত অ'। তা আকৌ সেই নটা পাঁচ মানত হে কিবা মাছ বেপাৰীটোৱে কল কৰিছে। দাদা, মাছ বেপাৰীটো। দাদা আপুনি ক'ত আছে বোলে। মও ঘৰতে আছো। সি আপ আপুনি আমাৰ ঘৰলৈ লোৱা নি দিয়ক, মই ৰাস্তাট ৰখি আছো। সি গ'ল গ'ল মানে সি ফাৰ্ষ্টত কল কৰিছে, কৰ পৰা সোমাম? মই ক'লো বৰ পিনি সোমাই আহক, সি গৈ আকৌ বৰদেউৰী ফি তাক আকৌ কল কৰিছে নহয়। এই ক'ত দাদা আপুনি ক'ত আছে বোলে? মই বৰখামতিত আ চ', সেই আপুনি ক'ত আছে বোলে? সেইটো বৰদেউৰী বুলি ক-কয় বোলে, ঘূৰি আহক। ঘূৰি আহক গৈ। অ', কৰ'বাত পালেগে সি। মই কৈছো, দাদা ঘূৰি আহক। তাৰ পাছ আকৌ সি মানে ঘূৰি আহি পেলাই সু-সুধিছে, কোনপিনি যাম? মই কলো সেই পুলিচ ষ্টেচনৰ পৰা সোমাই আহক, তাৰ পৰা মানে সেই চিধা ছি চিধা আহি থাকিলে, মোক লগ পাই যাব।
উম, উম।
সি আকৌ সেই কিবা নাৰায়নপুৰ পিনি গৈ পেলাই মানে তাৰ মোক ৰখি আছে।
তাত ৰ-ৰখিপেলাই কৈছে দাদা অ', আকৌ কৈছে নহয় দাদা হে আপুনি ক'ত আছে? মই সেই ৰাস্তাতে ৰখি আছো কেতিয়া পাবগে বোলে? তা মই সি কৈছে মোৰ-মোৰ ৰাস্তা দি আছ বোলে। সেইটো কোনতো জেগা বুলি সুধছোন বুলি কৈছো মানে। সি যে সেইটো নাৰায়ণপু পুৰ বুলি যে কয় বোলে। বহুত আপুনি সেই পুলিচ ষ্টেচনত আহক, মই তাতে ৰখি থাকিম। তাৰ পিছতে সি ৰাস্তাৰ পৰা ভিতৰলে আহিলো। চাইকেলটো ওলালো। চাইকেলটো চলাই গৈ পেলাই মানে সে একদম সেই পুলিচ ওচৰত পালেগে অ।
এ', এ'।
ইপিনি হেলমেট-চেলমেট পিন্ধে নে চাইকেলত, ধৰিব নেকি ধৰিব নেক বুলি ভাবি
অ' অ', অ', অ'।
তাৰপা মানে ৰাস্তাতে ৰখিলো ইহঁতৰ চাইছো সুধিছো, সেইটো আপুনি মাছবে সি আ-আপুনি দেখি পোৱা নাই নি বোলে?
এ', এ'।
কি মও মানে একদম কনফিউচ হৈ গ'লো। সি মোকে চিনি পোৱা নি পইচা দিয়া বোলে।
আ', আ', আ'।
ইপিনি সি মোক চিনিয়ে পাই, মই হে চিনি না-নাপাও মানে।
অ', অ', অ', অ'।
তাৰপিছত সি তাক মানে লৈ আহিলো ভিতৰলে, তাহত সি মাছটো মানে আনিছে। এই যেতিয়া বাইকটো চলাইছে আৰু, এতিয়া বাইকটো হিলাই-হিলাই গৈছে। যাতে মানে মাছ কেইটা নকৰক বুলি।
অ', মানে জী-জী থাকক আও।
অ', জীয়াই থাকক বোলে।
পুনা মাছ নেকি?
অ পুনা মাছ।
অ অ অ।
সেইটো লৈ আনিলে তাহাঁত সেই ঘৰলৈ পালোগে, ঘৰৰ ভিতৰত সোমালোগে। বাইক কেইটাও সোমালেগে দুটা বাইক। তাৰ পাছত হেৰি টা নমাইছো। মোক কৈছে সেই এই গামলা হব নে বুলি, গামলাটো সেই গাত ধৰা গামলাটো ওলোৱা আনি দিছো। আৰু কৈছে পানীও লাগিছিলে নহয় বোলে। এ একেবাৰতে কব নোৱাৰে নেকি বুলি কৈছো মই।
অ অ।
সি-সি কৈছে হ'ব দিয়ক বৰ কি ই ইহঁতে যে মাছ আনে
অহ।
সেইটো আইৰন-আইৰণ বাল্টিংটোত।
আ, আ।
সিটোৰ লগতে মানে কিবাটো কৰিল, সেইটো কি কয়?
মাছতো সেই অ কম্প্ৰমাইজ কৰিলো পান পানীটো আনিলো তা তাৰ পৰা দাঙিলোগে।
হয়।
দা দাঙি পেলাই মানে আকৌ কিবা হ'ল। দাঙি পেলাই লৈ আনিলো। তাৰপাছত, তাত মাছ কেইটাত জুখি পেলাই ভৰালো। ভৰাই পেলাই মানে কিবা হ'ল সেইটো উম বস্তুটো মানে ভৰালোঁ। তাতে এটা মাছ মৰিলে নহয়। এটা মাছ, অ মৰিলে। তাৰপিছত দাদা সেইটো মই আজি খামগে সেইটো নুজুখিব বোলে। ডাইৰেক কৈছে মানে। এ খোৱা ভাইটি তোমাকহে আৰু বোলে। তুমিহে তুমিহে আৰু বোলে। এ দা খন লৈ গৈছো আও সেই ত সেই সেইটো চৰিয়াত ভৰালোঁ মানে।
আ।
তাৰ পিছৰখন মানে নেক্স কলত কম। দেই, এতিয়া অ অ।
ক।
দে আকৌ কল কৰি আছো।
এ। হেল্ল'